হা, নমস্কাৰ ভালে আছে।
হয়, ভালে আছোঁ আপুনি কেনেকুৱা আছে।
আছোঁ ভালেই, কওঁক খবৰ চবৰ?
ভাল।
উম।
ত'কি বিষয়ত কথা পাতিব আপুনি?
আপুনি আলোচনা কৰক কোনটো বিষয়ত আলোচনা কৰিলে ভাল হ'ব।
ভ্ৰমণ কেনেকুৱা হয়?
ভ্ৰমনটো পাৰা যায়।
আপুনি শেষৰ সময়ত ম মানে লাষ্ট টাইমত ক'ত কলে গৈছিলে ভ্ৰমণ কৰি?
ভ্ৰমণ লাষ্ট এইবছৰত দুইহাজাৰ ছাব্বিছত লাষ্ট। মই গোৱাত গৈছিলোঁ গোৱাত।
অ', মানে বিশজ বিছত।
অ', গোৱাটো খাল বীজত নহয় বহুত ঠাইত আছে বীজত গৈছোঁ তাৰপিছত আমি।
অঞ্চল অলপ টাউনতো অলপ ঘূৰিছোঁ। আঠ দিন, আঠ দিন, দহ দিন মান আছিলোঁ তাতে গোৱাতে।
অ'। কেনেকুৱা লাগিল আপোনাৰ?
গোৱাতটো ভালেই লাগিলে ইমান ধুনীয়া জেগা। ঠাইতো পাহাৰীয়া আৰু সাগৰৰে ভৰপূৰ চাৰিওফালে সাগৰ।
আৰু যিফালে আপুনি চকু মিলিব তাতে আপোনাৰ পাহাৰ আৰু সাগৰ, এইটো অটমেটিক। ভাল লগা ঠাই না গোৱাটো।
হয়। আপুনি কি, কি শিকিলে তাৰ পৰা?
উম
শিকাতো বহুত কিছু জানিব পৰা যায় শিকিব পৰা যায় কাৰণ মানুহৰ লগত চলাফুৰা কৰাটো মেইন মানুহে তাৰমানে বাহিৰত ঘূৰিলে মানুহৰ তাৰমানে আচাৰ ব্যৱহাৰ কথা বাৰ্তা বহুত কিছু তাৰ পৰা শিকিব লগা হয়
অ
তাৰ মানুহখিনি একদম নম্ৰ ভদ্ৰ মানুহ আৰু স্পেচিয়ালি গোৱা এটা বস্ত ছত সি বুলি পাইছো যে গোৱাত যিমান মানুহ আছে তাৰ ফিফটি পাৰ্চেন্ট মানুহ বাহিৰৰ মানুহ লোকেল মানুহ তাৰমানে লোকেল মানুহ পোৱাটো খুব টান সিহেতৰ নিজৰ বিজনেছ নিজৰ ব্যৱসায় লৈ তাৰমানে লাগি থাকে আৰু আমাক বাহিৰৰ যিমান খিনি মানুহ যায় সেইখিনিয়ে তাৰমানে চলাচল বেছিভাগ তাৰমানে সেই সেইখিনি মানুহ লগ পোৱা যায়
তোমাৰ লোকেল মানুহ খিনি কবলৈ গ'লে ৰাতিহে সিহঁতে তাৰমানে কাম দাম বেছি কৰে দিনৰ অফিচিয়েলটো কাম কৰে আৰু বিনা কামত সিয়েতো ঘৰৰ নোলায় যে কাম নাই আমি এনেই দিনা কামত ঘৰৰ পৰা ওলাই কত ব ফুৰিবলৈ যাব এইখিনি গোৱাৰ মানুহৰ তাৰ মানে অত দেখা নাপালো মই আঠ দিন নচ দিন মান যিমান আছিলো
সেইখিনি দেখা নাই যে সিহঁতে তাৰ মানে টাইম ওয়েষ্ট কৰে বা টাইম সময়টো নষ্ট কৰে। তেনেকুৱা প্ৰকৃতিৰ মানুহ আমি দেখা নাই এইটো সময়ত বহুত মূল দিয়ে সময়ত তাৰমানে সময়ৰ কাম সময়ত কৰিব লাগে।
এইখিনি আমি আমাৰ ইফালে নাই আমাৰ ইফালে যেনেকুৱা কোনো কাম বন নাথাকিলে বেকাৰ বা ঘৰৰ ঘৰৰ পৰা ওলাই গৈ বাজাৰত তডা মাৰে
হয়
তা মানে খত বা গৈ তাৰমানে ফুৰিবলৈ গৈ সোমাই নষ্ট কৰে এইখিনি আমি গোৱাত দেখিবলৈ পোৱা নাই।
হয়
আৰু ক'বলৈ গ'লে খা আমি খাদ্যৰওপৰতো বহুত কিছু নিৰ্ভৰ কৰে। তাৰমানে গৰ মানুহে যিটো খোৱা লোৱাৰ প্ৰতিও বহুত কটাই সময়মতে খায় সময়মতে তাৰ মানে সিহতে
মানে ডাইটটো ভালদৰে মেন লাগে
হয়। আৰু খোৱা লোৱাটো ভালে মেনতেনেজ কৰি চলে ইহঁতে আমাৰ ফালে এইটো নাই। আপুনি কত কত ফুৰিব তাৰমানে এইবছৰত কত গলে কি কৰলে অলপ জানিব পাৰিলে ভাল আছিল।
মই এতিয়ালৈকে মানে কিছু সময় আগত মানে হোজাই তাৰ মানে পঢ়ি আছিলো হাইছেকেন্দাৰী ক দিলো এইবাৰ।
ফাইনেল দিলে?
হয় এতিয়া ঘৰতে আছো ঘৰতে থাকি পঢ়ি আছো।
ৰেস্ট আৰু কত পঢ়া ৰেস্টটো কত আছে?
মই যদি ভালদৰে জৰুলীয়া কাম দিব পাৰো তেন্তে আই টি ডিউতি যাবলৈ মোৰ বৰ ইচ্ছা আছে।
আহ। এনেই বৰ্তমান আমাৰ অসমৰ পৰিস্থিতি কেনেকুৱা কেনেকুৱা কি চলি আছে? কৰ তামাৰ পৰিস্থিতি ইমান গৰমৰ মাজত মানুহখিনি কেনেকে কি কৰি আছে?
মানে গুৱাহাটী যোৰহাট সেইটো তাত মানে অলপ গৰমটো মানে অলপ বেছি আছে। ত হৰিীয়া ঠাইত মানে গৰমটো ভিজ দেগ আপক আৰু যিহেতু মানে অসম মানে অসমত পাহাৰ পৰ্বত সেইবোৰৰ অভাৱ নাইতো অসম অসমতো বহুত মানে ভ্ৰমণৰ ঠাই আছে ইয়াত।
ত অসমত কোনটো কথ তাৰ মানে ভ্ৰহণ কৰিলে ভাল হব বৰ্তমান চিচচনত?
অসমত মানে শিৱসাগৰ গ'লে ভাল হ'ব তাত মানে বহুতো হিষ্টৰিকেল মনুমেণ্টছ মানে ঐতিহাসিক মানে স্থাপত্ আৰু স্থান এইবোৰ আছে।
বৰ্তমান গৰমৰ সময়তো আমাৰ পাহাৰীয়া অঞ্চল বিলাকত ভ্ৰমণ কৰিব লাগিব পাহাৰীয়া অঞ্চল য'ত তাৰমানানে অলপ ঠাণ্ডা আছে তাতে যাব লাগিব এতিয়া আমি শিৱসাগ শিৱসাগত গ'লে অত্যাধিক গৰম তাতে এনেকুৱা তাৰমানে আমাৰ আছে শিৱসাৰ চাবলগীয়া বহুত বত কিছু আছে ৰংঘৰ কাৰেংঘৰ বহুত কিবা কিবি আছে এইটো ঠিক কিন্তু বৰ্তমান চিচুৱুৱচনেত যদি আপনি গৰমৰমত আমি কাৰ্বি আংলং বা হাফলঙত যাব তাতে আমাৰ এনেকুৱা বৰ্তমান পাহাৰীয়া অঞ্চল বৰষণো অলপ অলপ বৰষ শন আছে কিন্তু ইমান গৰম নহয় তাতে অলপ ঠাণ্ডাৰ বতৰ চলি আছে। আমি এইটো সময়ত হপ হম,
ৰাইমনা যাব পাৰো তেনেহ'লে।
ৰায়মনাতো যাব পাৰা যায় ৰায়মনা আপোনাৰ পৰা কিমান দূৰ আছে?
আমাৰ ইয়াৰ পৰা হ'ব থাৰ্টি-ফৰ্টি থাৰ্টি হ'ব থাৰ্টি কিলোমিটাৰ।
অ, ৰাইমনাটো এতিয়া বৰ্তমান ভালে চলি আছে আমি চাই আছো ৰিচ ৱাটাৰ পাৰ্ক, আৰু কিবা কিবি তাৰমানে সেইটো তাতে আমাৰ শংকোচ নদী তাতে এটা নদী আছে ভাল,
পানীতো ইমান ঠাণ্ডা হা পানীতো ইমান ঠাণ্ডা।
মানে মানে তাতে গৈ মানে নেশ্যনেল পাৰ্কটোতো ফুৰে হাতীৰ উ ওৰ্বৰতো উঠে।
হয় বৰ্তমান এলিফেণ্ট চাফাৰী লৈ আহিছে না?
হয়।
বঢ়িয়া তাতে দুটা অলৰেডি ৰাায়মনা নেশ্যনেল পাৰ্ক দুটা আপোনাৰ ৱাটাৰ ৱাটাৰ পাৰ্ক হৈ গ'ল এটা ৱাটাৰ ৰিচ, আৰু এটা আমাৰ সিফালে সোমনাথ নাৰ্জাৰী এটা কৰিলে।
মই এটা এটাত গৈছিলোঁ পুৰণাতোত কেইদিনমান আগত।
অ, পুৰাণাটোত না অ, ৰিচ ৱাটাৰ পাৰ্ক আমাৰ ঐ কি কয় গৰডং হতে কৰিছে।
হয়।
আৰু এটা সিহঁতৰ সোমনাথ সিহঁতে সিফালে এটা আছে নতুন কৰিলে আজি চাৰি দিন নে পাঁচ দিন হ'ল অপেনিং কৰাটো। ইমান ডাঙৰ নহয় সৰু কিন্তু ভালেই বনাইছে। আ-আ তাতে খাবলৈ বহুত আপুনি যদি চাই ৰামনাত তাৰ মানে তাতে এটা সৰু দোকান আছে,
তাতে মেগী এনেকুৱা ধুনীয়া বনায় না, খুৱাত এনেকুৱা তেচটি লাগে বৰহিয়া তাৰ মানে চল্লিশ টকা মান লয় কিন্তু বৰহিয়া টেষ্ট মেগি বনাই সিহতে খোৱাৰ কাৰণে।
আজি মানে আজিকালি মানে ভ্ৰমণে কাৰনে একেবাৰে সুবিধাজনক মানে আগতকৈ ইমান সুবিধা নাছিল ভ্ৰমণ কাৰণে এতিয়াতো, এতিয়া ৰেলগাড়ী, উৰাজাহাজ, পানী জাহাজ সকলো কিছু আছে ভ্ৰমণ কৰিবলৈ।
আৰু, আৰু এটা ঠাই আছে আপোনাৰ কোকৰাঝাৰত সেইটো হৈছে সৰলপাৰা বুলি কয়। এইটো গৰমৰ সময়ত তাত বহুত মানুহ যায় তাত বহুত মানুহ ফুৰিবলৈ যায়। তাতে গা ধোৱাৰাত তাৰমানে এনেকুৱা বস এটা মানে পাহাৰীয়া যিটো চিনাৰি বুলি কোৱা নেচাৰেল যিটো পাহাৰৰ যিটো হাৱা আৰু পাহাৰৰ পৰা পানী আহি যিটো একদম সুন্দৰ তাৰমানে যাতে এটা মৌচম পোৱা যায়। সেইটো তাতে ফুৰিবলৈ যাব পাৰে কোনো প্ৰব্লেম নাই।
হয়।
আৰু ভ্ৰমণ কৰাটো তাৰমানে অকলে ভ্ৰমণ কৰিলে ভাল নালাগে বন্ধু, বান্ধৱ ৰেডি কৰি যাব পাৰিলে আৰু ভাল।
হয়, আমি যদি ভ্ৰমণ কৰিবলৈ যাও তেন্তে আমাৰ কি, কি মানে প্ৰস্তুতি আৰু কি, কি সাৱধানতা অৱলম্বন কৰিব লাগে, অকমান জনাই দিয়ক।
ন, ভ্ৰমণ কৰিবলৈ গ'লে আপুনি কোনটো পাৰপাত ভ্ৰমণ কৰিবলৈ যাব এক নম্বৰ কথা হ'ল যদি আপুনি তাৰানে ভ্ৰমণৰ উদ্দেশ্যে ওলাই বা অলপ সময় আৰু লং টাইম দুটা বস্তু হয় আপুনি ক থ সময় যাব পাৰে আৰু দুই দু, তি দিন বা চাৰি দিন, পাঁচ দিনীয়া ভ্ৰমণৰ কাৰণে ওলাব পাৰে। এতিয়া যদি আমি এক দিনৰ গান ওলাই ইমান প্ৰস্তুতি ল'ব লগীয়া একো নাই। পাঁছ, ছয়জন বন্ধু ৰেডি হৈ যাব লাগে।
নিজে অলপ হয়ত খোৱাৰ কাৰণে খোৱা বস্তুত অলপ নজৰ দিব লাগে আমি খুব খোৱা বাহিৰৰ পৰা খালে আমাৰ শৰ প্ৰব্লেম হ যত সম্ভৱ পাৰিলে ঘৰৰ পৰা কিবা, কিবি বনাই লৈ যাব। আৰু যদি দীঘলৰ ভ্ৰমণৰ কাৰণে যায়ন্ত আপোনাৰ বহুত কিছু প্ৰস্তুতি ল'ব লাগে তাতে প্ৰথমতে নিজৰ কাপোৰ, কানিবোৰ কত কি কোন পিন্ধিব ক'ত এৰিয়াত কোনটো ঘূৰিব সেইটো সেইটো নিজৰ বেচ নিজৰ, নিজে চাই লৈ যাব লাগিব। আৰু, আৰু কয় যে নহয় আমি এক, দুদিন মমান এক, দুদিন মমান ঘূৰিম। বা ফুৰিম ঠায়ে, ঠায়ে ফুৰিম এইচাপে আপুনি বস্তু বাহিনীখিনি লৈ যাব লাগিব। আৰু যথাসাস্ভৱ যদি যদি পাৰে বাহিৰে বস্তু খোৱাটো বন্ধ কৰিব লাগে। ঘৰৰ পৰা ওলালে আপুনি ঘৰৰ বস্তু খোৱা বস্তু খিনি লৈ যাব লাগে। সেইখিনি লৈ গলে আৰু ভাল হ'ব কোনোবা ঠাইত বহি আমি খাব পাৰো।
হয়।
পানীও ঠিক নহয় আপুনি মিনেল দিব লাগে বটলৰ পানীখিনি কিনি খাওঁ সেইখিনও প্ৰব্লেম হৈ, হৈ আছে বৰ্তমান।
হয়।
আহ পাৰিলে গৰম পানী আমি ঘৰৰ পৰা দুই, তিন বটল মান গৰম কৰি অলপ লৈ যাম সেইটো ঠাণ্ডা হ'ব সেইটো খোৱা যাব পিছত
ম, গমনে মানে অকল মানে উ, সৌন্দৰ্য নহয় মানে ই আমাক মানে শিক্ষা দিয়ে। জ্ঞানৰ উৎস এইটো মানে বিজ্ঞান য
আপুনি উঠা বহা কৰিব মানুহৰ লগত কথা পাতিব টো ঠাইত পৰিবেশটো বেলেগ বেলেগ হয়।
উম।
অ', কথা বাৰ্তাবিলাক মানুহৰ হা হা মানুহৰ আচাৰ ব্যৱহাৰ সেই ঠাইৰ সংস্কৃতি কেনেকুৱা সেইখিনি আমি জানিব পাৰো ভ্ৰমণ কৰিলে। আহ ভ্ৰমণ কৰিলে আমি জ্ঞানো অৰ্জন হয়। ক'ত বা কি দেখা যায় যে আজি কিছুমান মানুহ আছে ঘৰৰ পৰা নোলায়। আপুনি যদি কয় যে গোচাই গাঁৱত ন ক'ত আছে কোনোবায়ে ক'ব নোৱাৰিব। হা গোসাই কিছুমানে সোধা হয় যে গোসাই গাৱৰ চাৰিআলি আপোনাৰ আহ ক্ল'ক টাৱাৰ ক'ত আছে? বিচাৰি ওলাব নোৱাৰিব। কাৰণ সেইটো কেতিয়াও ওলোৱা নাই ঘৰৰ পৰা। তেনেকুৱা মানুহ আজিকালি বহুত আছে। সেইকাৰণে অলপ ফুৰিব লাগে চাব লাগে। বিনা কাৰণত ক'ত বা গ'লে হা হয় হয় হয়। আৰু ফুৰাটো এটা আপোনাৰ শিক্ষাৰ এটা পাৰট হয়। আপুনি যদি ফুৰে সেইটো এটা শিক্ষাৰ এটা অংগ। ত সেইখিনিও আমি চাব লাগিব চব সময় চাইহে।
বিষয়ে মানে কিতাপত পঢ়াতকৈ যদি আমি টো চ চকুৰে দেখো মানে তাৰ মানে সেইটো ভালদৰে বুজিবলৈ পাওঁ।
আমি কিছুমান মানুহ পাইছো যিসকলে এটা কথা কলো নাই কিছুমান মানুহ পাইছো শ্ৰীমপুৰৰ চাৰি আলিটো বিচাৰি পোৱা নাই। তাক কোৱা হৈছে শ্ৰীমপুৰৰ এটা তাৰমানে প্ৰদীপ এটা ফাৰ্মাচী আছে প্ৰদীপৰ ফাৰমাৰ্চীটো বিচাৰি দিব। এই ফাৰ্মাচটো বিচাৰি পোৱা নাই। মানুহ আমাৰ মাজত আছে এইখিনি আমি হয়। এইখিনি আমি সেইকাৰণে বাহিৰ লাব লাগে ফুৰিব লাগে। আৰু বাহিৰৰ আচাৰ ব্যৱহাৰ বাহিৰৰ পৰা অলপ জ্ঞান অৰ্জন কৰাটো আমাৰ প্ৰত্যেকজন মানুহৰে
উম।
প্ৰয়োজনীয় বস্তু আৰু কি।
হয়ন হ'ব তেনেহলে আপোনাৰ লগত কথা পাতি ভাল লাগিল।
ঠিক আছে থেংক ইউ পিছত কথা পাতিম আৰু।
হয়।